ঐ শুনিছা নে?
উম শুনিছো কোৱা।
কি কৰি আছা।
এই ঘৰতে তোমাৰ।
বাকী খবৰ ভাল?
খবৰ ভালে বাৰু। তোমাৰ?
মোৰ ভালেই।
অ
ভাত পানী খোৱা বোৱা হ'ল?
ভাত পানীয়ে খোৱা বোৱা হৈ গ'ল।
অ। কিহে খালা।
মই তোমাৰ এই ডিম আছিলে।
অঁ। তাৰ পিছত।
তাৰপিছত এইয়া ঘৰতে এনেই আছো আৰু
অ মই তোমাৰ এনেই শুই আছো এতিয়া। কাম বন একো নায়েই, অকলে অকলে থকা।
হয়।
এই
বতৰ তোমাৰ এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ দিছে তেনেকুৱাই দিনটো তেনেকুৱাই কৰি আছে আজি বৰষুণ-ৰ'দ, বৰষুণ-ৰ'দ।
তাকে কালিও বৰষুণ দি থকা নাছিলে জানো?
য়া বৰষুণো দিছে।
এ ভালে ভালে ঠাণ্ডা হৈ আছে আমাৰ এইফালেহে বহুত গৰম।
অঁ!
এইফালে আমাৰ এইফালে বহুত গৰম এই দিন আজি তিনি চাৰি দিন মান হ'ল, তোমাৰ ৰ'দেই দি আছে বৰষুণ দিয়াই নাই।
অ।
বহুত গৰম, আজি তোমাৰ একচল্লিশ ডিগ্ৰী মাৰিছে। বহুত গৰম হৈছে। এই ইয়াত তোমাৰ ইমান গছ-গছনি নাই যে সেইকাৰণে বহুত গৰম হয়।
উম।
আমাৰ সেইফালে আকৌ এই ওচৰতে পাহাৰ আছে, কিবা আছে, সেইকাৰণে বৰষুণটো বেছি হৈ থাকে আৰু। কালি বোলে বহুত ডাঙৰ-ডাঙৰকে মেঘেও গাজিছিলে সেইফালে?
অহ, গাজিলে কিন্তু বৰষুণ নিদিলে। তোমাৰ বতৰটো-বতৰটো বহুত ডাঙৰ কোলা কৰি আহিলে আৰু তাৰপিছত তোমাৰ এই অলপ বতাহ মাৰিলে বৰষুণ বৰষুণ নিদিলে তাৰপিছত আকৌ ৰ'দ দিলে।
তাকে তেনেকে থাকিলেও গৰমটো ইমান বেছি নহয় ঠাণ্ডা পৰি থাকে বাৰু।
নাই -নাই ঠা গৰম- গৰম আছে -গৰম আছে। তোমাৰ বৰষুণৰৰ বৰষ-বৰষুণ দিয়াৰ আগত যে যিটো গৰম দিয়ে ন' সেইটো গৰমেই দিছে পুৰা কালি।
তাকেহে। গৰম হৈছে আও এতিয়াই হ'বই আও দুমাহ দেৰমাহ মানলৈকে গৰম।
অহ, সেইটোৱেই।
এতিয়া এইবাৰ গৰমটো আৰু বেছি হ'ব তোমাৰ আগষ্ট মাহত আৰু বেছি হ'ব গৰম।
অহ
অহ, ইয়াতে থাকিলে আজি ৰ'দ দিছে এনেকুৱা ৰ'দ দিছে অথনি দোকানলৈ যাওঁ বুলি ওলাইছো তোমাৰ ৰ'দত ওলাই পিছে একদম চেৰেক পুৰি যোৱা নিচিনা লাগিছে গাটো ইমানেই ৰ'দ।
আকৌ ছাতিটো লৈ পেলাই গৈছোঁ গে।
আমাৰ ইয়াত আজি গৰম বহুত কিন্তু বৰষুণ দিলে তোমাৰ বহুত ডাঙৰ এজাক বৰষুণ দিলে দছ মিনিত মানৰ কাৰণে। এজাক বৰষুণতে অলপ ঠাণ্ডা নিণ্ডা কৰিলে, কিন্তু তাৰ পিছত যিটো ৰ'দ দিছে নহয় গৰম-গৰম এতিয়াও মানে এতিয়ালৈকে মই ফেণ্ডলটো খান্দি পোৱা নাই।
তাকে হে নাই গৰম হ'ব এতিয়া চবতে গৰম হৈছে। তেওঁ বৰষুণ যাক দি থকা সময়ত ঠাণ্ডা হয় বাৰু সেইকাৰণে ৰক্ষা বাৰু ৰাত ৰাতি-ৰাতি সময়তো বৰষুণ দি আছে চাগে এইকেইদিন ৰাতি?
নাই- নাই।
ৰাতি নাই দিয়া নেকি এইকেইদিন?
নাই-নাই দিয়া-নাই দিয়া।
তাকে বৰষুণটো দি থাকিলে ভাল লাগে বাৰু, বাকী পানী হৈছে নাই সেইফালে?
পানী অলপ হৈছিলে কিন্তু আকৌ নাইকিয়া হৈ গ'ল গৰমতে।
অহ, পানী হৈছিলে নি?
উম, পথাৰত আছে অহ পথাৰত।
এ মাছ ওলাইছে নাই?
মাছ, ম‌ই ধৰিব নাযাওঁ নহয়। এই মানুহবিলাকে ধৰা দেখা নাই দেখোন এইবাৰ।
ন'আমাৰ সেইফালেও ওলোৱা নাই কিন্তু এ 'অকমান ভিতৰৰ ফালে মোৰ লগৰ এটাই ফোন কৰিছিলে অথনী, সি কৈছে ঢেৰ মাছ ওলাইছে বোলে। পুখুৰীবিলাক ডুবি গৈছে।
অহ, আমাৰ ফালে ইমান পানী -আমাৰ ফালে ইমান পানী হোৱা নাই।
তাকে, এই তোমাৰ পাহাৰ চাইডে সিদিনা এই বান্ধটো ভাঙিলে যে এই কিন্তু সেইটো পানী পাবহি বুলি ভাবিছিলোঁ কিন্তু, নাপালেহি আকৌ আমাৰ তাত। তাকে পাই যোৱা হলে বহুত পানী হল হ'লে
অহ, যদি আৰু একেৰাহে বৰষুণ দিব হয় তেতিয়াহে পাই পাবহি আৰু
পাবই এই সেয়া পানী শুকালেই চাগে য'ত-ত'ত সোমাই গ'লে পুখুৰীয়ে-চুখুৰীয়ে সেয়া পানী এতিয়া নাহে বাৰু। এই সেইটো ইমান কথা নাই বাও তেওঁ আ বৰষুণ দিব এইকেইদিন, দি আছে নহয় লাহে লাহো। ভালকে দিব, যেতিয়া দিব।
অ নাই-নাই অকনমান আগত যিটো বৰষুণ দিলে ন তোমাৰ কৈছো নহয় ধাৰা সাৰ বুলি কৈছোঁ আৰু।
তাকে, এ এইফালে এতিয়া অথনী লগৰকেইটালৈ ফোন কৰিছে সিহঁতে অকল মাছেই ধৰি আছে এইকেইটা। এই অথনি বৰষুণ দিওতে ফোন কৰিছে সিহঁতি বোলে ক'ৰবাত উজান উঠিছে তাত মাছ
এতিয়াতো মাছৰ-মাছৰ দিনেই ন এতিয়া তোমাৰ।
এইটোৱেই ধেই মাছ ওলাইছে বোলে উম! কাৱৈ মাছ তাকে আমাৰ এইফালেহে এইবিলাক। গুৱাহাটীত আক ব, বৰষুণ দিলে তোমাৰ পানীহে হয় আমাৰ এইফালে এই ফালে।
অ, ঘৰত কেতিয়া আহিবা?
ঘৰলে মই তোমাৰ যাম, এইকেইদনাতে যাম এক তাৰিখে যাম।
অ।
একেবাৰে যাম যে, সেইকাৰণে গোটেই বস্তু খিনি, এনে হেৰি কৰিবলগীয়া হৈছে আৰু। সেইকাৰণে অলপ দিন ৰখি দিছো, অ তাকে ইয়াত পা একেবাৰে যাব লাগিব যে সেইকাৰণে, আজৰি হৈ পেলাই তাৰপিছত এক তাৰিখে ভাবিছো এতিয়া কি হয়গে।
উম
আজ কাৰ্টুন বিচাৰি গোটেইখন ঘূৰিলো তাৰপিছত তোমাৰ কাৰ্টুন কতোৱে নাপালো আকৌ কাইলৈ যাবলৈ কৈছে বিচাৰি পেলাই পাম বাৰু কাইলে
এতিয়া ক'ত যাবা।
তাকে গৈছিলো তোমাৰ সেইবিলাকত এই কৈছে বোলে চবেই চব ল'ৰা -ছোৱালী বোলে ঘৰলে গৈছেগে সেইকাৰণে বোলে চবেই লৈ লৈ গৈছে পইচা দি দি বোলে বহুত
উ
নে বোলে নিদিলে বোলে পইচাকে দি। দিবলৈ বোলে ওলাই বোলে সৰকে বোলে এটা কাটোনৰ বোলে এশ টকাকেও দিবলৈ ওলাই তেনে কৈছে বস্তু ভৰাবলে চবেই বিচাৰি মই আজি টিভি দোকানলৈকে বিচাৰিছো গৈ পেলাই।
আমি ডাঙৰ ডাঙৰ এই
অ সেই তেনেকুৱা কাৰ্টোনবোৰ হলে ভাল। তেনেকুৱা হ'লে তিনি চাৰিটা হ'লে হৈ যায় ধুনীয়াকে ভালকে একদম টেপ মাৰি পেলাই ভালকে বন্ধ কৰি পেলাই এ হেৰিয়ত বাছত পঠিয়াই দিব পৰা যায়।
অ
লগত যাওঁ নে কিন্তু এই সৰু সৰু হ'লে ধেৰ লাগিব আৰু সৰু সৰুবোৰ নিবলৈও বেয়া।
অ।
উ তাকে স কাৰ্টোন বিচাৰি আকৌ কাইলে যাব লাগিব এই ৰ'দখনত। সেইটোকে কৈ পেলাক ঘূৰি ফোৱা হৈছে আৰু এইকেইদিন মোৰ কাম বন একো হোৱা নাই
অ
উ
এতিয়া তো তোমাৰ শেষেই হ'ল ন?
মোৰ শেষে আৰু, এতিয়া আমাৰ তাত যাম আৰু।
উম!
তাৰপিছত এতিয়া কি হয় গে আল বাকী
এতিয়া কি কৰিম বুলি ভাবিছা।
মই এতিয়া তোমাৰ গৈ পাই সেই আমাৰ তাতে এ মেডিকেল এখনক কৰিবগে লাগিব ছমাহ তাৰপিছতে
অ অ অ বুজিছ।
ভাবিব লাগিব আৰু, এতিয়ালৈকে ভবা নাই।
উম!
আকে চাহ তাহ খালা?
চা নাখাও ন মই ইমানকে দুপৰীয়া এবাৰ খাইছিলো বাৰ
মই ইয়াত থাকিলে চাহ নাখাওঁয়ে, চাহ বহুত কম খাওঁ, চাহ খাবলৈ মনে নাযায়।
মানে নায় অ
দিনত ওলাই গলো, ওলাই গৈ পাই তোমাৰ পৰঠা খালোঁ যে, তাৰপিছত পৰঠা খাই পেলাই এতিয়ালৈকে একো খোৱা নাই ৰাতি বনাব লাগিব ভাত
উম অকলে থাকা ন
অকলে অ, এই তোমাৰ। বনাবলৈ এলাহ নালাগে বাচন বোৰ ধুবলৈ পাচলি কাটিবলৈ সেইবোৰ কৰিবলৈ হহে এলাহ লাগে। থাকি এলান ন লাগে বনাবলৈ সেইকাৰণে বাহিৰত। খোৱা হয় কালি ৰাতি তোমাৰ বাহিৰতে খাই আহিলোঁ, তাৰ পিছত খাই আহি শুই থাকিলোঁ হি বেছিভাগ
কিমান বনকৰা মানুহ
এ আমনি লাগে আৰু এই বাচন ধৰাটো মই বহুত অশান্তি পাওঁ বহুত তিতা কেহা লাগে।
বাচ ধূলে
এই বাচন লোৱাটো মই বহুত বেয়া পাওঁ বাচন ধোৱা, পাচলি কটা এইবিলাক বধ কোনোবাই যদি ক দিয়া মই বনোৱাত ভাল, মোক বনাই দিম ধুনীয়াকে। খুৱাই বাই পঠিয়াই দিম কিন্তু সেইকেইটা কাম মই কৰিবলৈ বহুত টান পাওঁ।
তাকে তবেই চত ভাল নাপায় নহয়।
তাকে সেইকাৰণে দেউেতাই চব বস্তু দুটা দুটা কিনি দিছে এটা লেতেৰা হলে ধুব নেলাগে আৰু টো লেতেৰা কৰি লৈ পেলাই দিবি কেৰাহী দুখন কুকাৰ দুটা চব দুটা দুটা এটা লেতেৰা হ'লে নধুও ইটোত বনালে দুইটা লেতেৰা হ'ব লাগিব সেই একেলগতে ধুম আৰু
উ বা চিনাতা যে কৰিছে।
তাকে নবা খোৱা বোৱা বাদ দি দিছিলো নহ বাহিৰত খাবলৈ ললো হোটেলত খাবলৈ ললো
উম
অ দে। প্ৰথতে ভাত চাত বনাব নাজানো একোৱে বনাব নো কুকাৰ সাপ্তাহ হৈছিল মই দিছো আহিলে এইিলাক গুৱাহাটীত।
অ হেৰি হৈ গ শিলগুটি।
কুকাৰটো ফুলি পেলাই শকত হৈ গ'ল কোলা হৈ পেলাই।
ন ন নাই চাউল শিলগ হৈ গছে চাগে
একেবাৰে সাতটা হুইচেল মাইলে চাউলটো কেনেকুৱা হব একবাৰে কলা হৈ গোটেই কুকাৰ পৰা নাতৰিলে বহুত দিন গৰম পানী কৰি কৰি এনে পানীত জুবিয়াই- জুবিয়াই থৈ দিওঁ তাহ এ এদিন গৈবলা ব্লেড মাই মাই এৰোয়াইছো।
তাকেতো এ এটা এটা এটাৰে হৈ যায়
অ মই সাতটা মৰাই দিছো গম নাপাও আকৌ তাৰপিছত মানে কি হৈছে কুকাৰ এনেকে গোটেই কোলা ধোঁৱা ওলাইছে কুৰাটোৰ পৰা হুইছেল মাৰিছে। মই তেতিয়াই বন্ধ কৰিছো তাৰ পিছতে এ বন্ধ কৰা পিছটা গম পাইছো অ
এটা এ এটা মৰাব লাগে বুলি
অ তাৰ পিছত সুধোতে কওতে গম পাইছো, এ তাৰপিছতে অ তাৰপিছতে গম পাইছো তাৰ আগত গমেই নাপাও এইবিলাক। এ বনাব একোৱে নাজানো, তাৰপিছত ইয়াত আহি আহিয়ে শিকিছো।
এতিয়া ৰা এতিয়া এতিয়া ভাল এতিয়া ভাল হে ননী আৰু।
এতিয়া ৰান্ধনী তাকে ভালেই বাৰু।
উম।
এই বেছিকে এইবিলাক খানা- চানা খাই থাকো নে শিকা হল আৰু ইয়াত খুব খানা খোৱা হয় মোৰ ইয়াত, লগৰকেইটা আহে আমা
ফূৰ্তি অলপ কৰি যাও মানে
ফূৰ্তি মানে তোমাৰ মই এতিয়া যত আছো ইয়াত তোমাৰ মালিকৰ গালি তোমাৰ সদায় শুনাৰ নিচিনা।
ৰাতিপুৱা শুই উঠি দর্জা খুলিলে গালি শুনা নিচিনা তোমাৰ ইমানেইও ৰাতি অশান্তিক উৎপাত কৰে মোৰ লগৰ গাল আহিলে বোলে-
উ।
আৰু গোটেই আমাৰ তাই ইয়াত বেলেগ নহয় মানে গোটেই সোপা আমাৰ তাই ইয়াত আহিলে খুব উৎপাত কৰিব হি। ৰাতি একদম তিনটা বজালৈকে চাৰিটা বজালৈকে গান বজাই চিঞৰিব -বাসৰিব নাচিব।
অ সেইটো কাৰণে ক ওচৰ হৈ গল যে
এই গোটেইখন ঘ আৰু গোটেই সোপা ইয়াত আহিবা থপ খালেহি মই মোৰ লগত কবাত যিমান সোপা আছিলে দুটা তিনটা মানো নাই অহা
তেতিয়াহলে তোমাৰ আমনি নালাগিলে আকৌ বছৰ কেইটা?
নাই ইমান আমনি নালাগিলে, সেইকেইটাই এই থাকে মই মোৰ মোৰ ভাগৰ ইয়াত নাথাক মোৰ ইয়াত বেলেগ থাকে মই বেলেগ তাত থাকোঁ গে তেনেকুৱাইে থাকে বেছিভাগ। এ জমিলে মানে ভাল জমিলে দুবছৰ বহুত অ হেৰি হ'ল উৎপাত হ'ল কিবা হ'ল কিবা হ'ল ধেই হ'ল ইয়াত
উম।
এইবাৰতো ফাকুৱা খেলা দিনাটো গোটেই একদম পাগলৰ নিচিনা যিমান মানুহ পাইছে চবকে সানিছো চব চিনাকি
অ তাত তাতো ডাঙৰ ডাঙৰকে হয় ফাকুৱা বিলাক।
অ তোমাৰ ইয়াত বহুত ডাঙৰকৈ হয় এনেকে তোমাৰ বক চব লৰাই গোটেই মানুহ গোট খাই পেলাই ৰাস্তাত ডাঙৰ ডাঙৰ এ গান বজোৱা বক্সত একদম গান লগাই একদম, ভালকে পাতে মানে একদম বহুত ডাঙকে।
হ
ভাল লাগে ইয়াত। ইয়াত এতিয়া কিছুমান বস্তু - ভাল লাগে ইয়াত তোমাৰ বিহু চাইও ভাল লাগে।
বিহু ভাল লাগে ন?
বিহু এই আমাৰ তাতকৈ আমাৰ সেইবিলাক মানে আমাৰ তাততো ভালেই হয় গায়ক একে একেগেইটাই যায় কিন্তু তেওঁ মানে ইয়াত ভাল লাগে ইয়াত তোমাৰ লাইট হওক কিবা হওক সিহঁত বেলেগকে দিয়ে মানে, মানে সুবিধাটো সেইকাৰণে ভাল লাগে ইয়াত চাই পেলাই
হ
ইয়াত আৰু তোমাৰ শব্দটোও ভাল হয়, যিটো গান- শব্দটো আমাৰ নিচিনা ইমান হেৰি নহয় আৰু
আমাৰ আমাৰ আমাৰ কপাল নাই আৰু তাত
তাকে ইয়াত বিহু চালো কিন্তু দেই বহুত বিহু চালো ইয়াত
এই গোটেই মাহটোত মাহ গোটেই যিমান প্ৰগ্ৰেম আছিলে চালো বুলি কোৱা।
অ তেনেকুৱাই আৰু এই বাইক বাইক খঞ্জে মোৰ ভাগ।
অহ।
এবছৰত মই এইবোৰ কৰি কৰিয়ে চলাই চলাই বাৰ হেজাৰ চলাই দিলো। সেইবোৰ কৰিয়ে ঘূৰি ফুৰি। শন
অ
বাৰ হেজাৰ চলাই এহে হেৰি কৰিছো মানে বাৰ হেজাৰ চলিয়ে গ'ল অকল এইবিলাক কাবা এটাক উঠাই লৈ ঘূৰি ফোৰো নে কিবা কৰো নে এই ত ইফালে যায় ইফালে যায় তেনেকে ঘূৰি ফুৰি চলি যায় মানে, মানে মানুহে ভাবে বহুত দিন চলাই পেলাইও বাৰ হেজাৰ মানুহে নকয় ইমান পতককে
অ বাৰ হেজাৰ ধেমালি নহয় নহয়।
ত অকল মইৱে নচলাও নহয় তোমাৰ যোনে তোনে চলায় গাহক কোন ধৰিবই নেকি চব গ্ৰাহক এ লগৰ কেইটা এ পঢি মেলি গ, একবাৰ ম গা মাংস এৰুৱাই এৰুৱাই আনে‌।
অ তেতিয়াহ'লে অলপ ধুলে মানে।
ভালকৈ ধুলে। বেছি দিবলগীয়া হ'ল ন গৈ লৈ। অ।
অ কিমান পালা?
তোমাৰ সাতশত